হেল্ল' অহ, কি কৰি আছা? কি কৰি এইয়া মই ভাত খাব আহিছিলোঁ ৰ' আহি কেনে আকৌ এতিয়া ডিউটিত যাওঁ আকৌ, দুটাৰ পৰা আকৌ ডিউটি আছে না। এ-এটাৰ পৰা দু এটাৰ পৰা দু দুটালৈহে লাঞ্চ ব্ৰেক এতিয়া যাওঁ আৰু। এতে অলপ ঠাণ্ডাপানী-চাণ্ডাপানী লৈ লৈছোঁ তাতে তাৰমানে ঠাণ্ডা পানী নাই ন'। উম, পানী আছে, পানী থাকিলেও মানে ঠাণ্ডা নাই।
অহ, মোৰ ৰ ভাত বনালোঁ তাই টোপনি গ'ল এই মাত্ৰ।
কি বনালি?
মই আজি বহুত আইটেম বনাইছোঁ ৰ'। আলু নেচেৰা, আলু নেচেৰা ভাজি, দালি, ভাত। তাৰপিছত গোটা-গোটাকে হেৰি ফ্ৰাই কৰিছোঁ ভাতকেৰেলা। মাজেদি ফালি-ফালি। ব্ৰইল কৰি কেনে সেনেকে তাৰপিছত কেপচিকাম বেচন ফ্ৰাই। মানে বেচনৰ মচলা অহ। নাই, নাই। আৰে বেলেগ ইউনিক ডিছ বনাইছোঁ ৰ'। আজি ট্ৰাই কৰিছোঁ, পিয়াজ-চিয়াজ ফ্ৰাই কৰি বেচন ফ্ৰাই কৰি লৈছোঁ।
একবাৰ বনাইছিলি যে তই আলু দি পেলে। ভিতৰত যে আলু দিছিলি সেইটোৰ ভা সেইটোও ভাল লাগিছিলে। এইটো বেচনতো মই খাইছোঁ, মানে বেচন বেচনৰটো মই কেনেকুৱা খালে ডিপু বাই বনাইছিলে।
তাইতো নহয়, তাই অহ, তাই কাটি-কাটি বনাই মই আৰে মই আজি ট্ৰাই কৰছোঁ মানে মই ভাবা নাই দেচোন, ক'তো দেখা নাই মই ভাবছো। আলু দি বনাইছিলো, আজি বেচন ভৰাই কিনে বনাই ছাওঁ ৰ আগতে বেচন ফ্ৰাই কৰি লৈছো, পিয়াজ চিয়াজ ফ্ৰাই কৰি কেনে বেচনৰ এটা মচলা বনাই দিছো, মচলাটো বনাই কেনে মই বেচন মানে সেইটোত ফ্ৰাই মানে ভিতৰত ভৰাই লৈছো, ভৰাই কেনে পিয়াজ চিয়াজ ফ্ৰাই কৰি কিনে এটা পেষ্ট বনালো, পেষ্টত মানে কে টো ফ্ৰাই কৰি কিনে, ওপৰৰ পৰা সেই পেষ্টটো দি দিলো। দি কিনে এইটো খাইহে চাব লাগব ৰ' তেনেকুৱা হৈছি, দেখ অ', সিজিব লাগব, দেখাতটো কিন্তু মজা লাগি আছে।
উম, ভালে হ'ব দে। অ', মই, মই এইবাৰ তহঁতৰ তাত গ'লে বনাবিচোন মোৰ কাৰণে।
নাই, ঘৰত গ'লে বনাম দে।
উম, অ', ঘৰত আহিলে বনাবি দে।
অ', ইয়াতে ইমান উ বাহিৰত যে বটিব লাগে যে, মচলা চছলা সেয়া দি দিগদাৰ হয়।
উম, উম, উম, উম।
অ', তাতে তাতেতো দেখোন মিক্সি চিক্সি আছে, মিক্সিৰ জাৰটো অৰ্ডাৰ কৰছিলো আহি পোৱা নাই। মাই দিয়াতো আছে দেচোন, কিন্তু যাৰ হে লাগে, এতিয়া তাইকো খোৱা লোৱাটো মই মিক্সিত ব
জাৰতো বহিবও লাগিব নহ, তই নিজে চাই পেলাই আনিব লাগে সেইটো অৰ্ডাৰ দিলে ন হয়, বস্তুটো চাই পেলাই তাৰমানে সেইটোত বহাই পেলাই অ', চলাই কেনে চাব লাগে দোকানত, সেনেকেহে আনে। অ', অ'। তই ডাইৰেক্ট অৰ্ডাৰ দি পেলাই যদি আনিলি বোলে, সেইটো নবহিল তেতিয়া কি কৰিবি তই আকৌ।
অ'।
উম, ইউজ ইউজ কৰা বস্তুটো তই আকৌ ৰিটাৰ্ণ নহ'ব নহয়।
অ'।
উম, উম।
মানে আমাৰ ইহে কৈ আছে, অৰ্ডাৰ কৰা বুলি কিন্তু কৰিছে নে নাই মই
অ', অ', অ', এনেকে তাৰমানে সেয়া হ'ব পাৰে ত' এতিয়া মানে এইয়া আগতে যে আছিলো আমি বাবা অংকল হহঁত, সিহঁতৰতো বেয়া হৈছিল নহ হওতে ইহঁতে গোটেই মিক্সিটোৰ মেচিনটোয়ে মানে উঠাই লৈ গৈছে যাওঁতে সেনেক কোৱা মানে যাৰ চাই কেনে সিহঁতে লৈ আহিছে!
অ', হয়।
অ'।
মইয়ো হেনেকে কৰবা লাগব।
এয়া লাখতকীয়া নহয়, এইয়া এছ আৰ চি বি ৰ'ডৰ ফালে আছে তো। দোকান অনলি মানে, মিক্সিৰ এইবিলাক জাৰ চাৰ এইবিলাক চব পায় আৰু, অল এভিথিং পায়। উম, তাৰপা আনিছে ।
হয়।
উম।
মও আনবা লাগিব ৰ' তা
অ', এই অৰ্ডাৰ দিয়াটো যদি অৰ্ডাৰ দিছা, তেতিয়াহ'লে কেন্চেল কৰি দিবি।
এ সি এনেই কৈছে না সঁচাই কৈছে ময়ো নাজানো ৰ? অৰ্ডাৰ দিলেতো কেতিয়াবাই আহিল পালে হয়, মোক কৈছে আনিবা দিছো, আনিবা দিছো হ'ব পাৰে কি বা কলে এতিয়া ময়ও বুজি নাপালো নেকি।
অঁ, অঁ, দিম বুলি কৈছিল চাগে!
উম, হ'ব পাৰে!
অঁ, বাকী কি কৰি আছা এতিয়া?
মই সেই বনালোঁ যে?
কিবা মাত ওলাই আছে, ন কিবা মাত ওলাইছে। অ', বাইদেও
এতিয়া ফ্ৰাই কৰিম মই সেই ভাতকেইডাল, মই কোৱা নাই দীঘল দীঘলকে?
অঁ, অঁ, সেইটো ভাজিবি আৰু।
অঁ, সেইটো ভাজিম এতিয়া, অঁ, তাই টোপনি গৈছে ৰ?
অঁ, হয় নেকি।
মই মাজে মাজে, ইউনিক ইউনিক ৰেচিপি বনাই থাকোঁ ৰ।
অঁ, অঁ বনাই থাকিব লাগে, উম, উম।
কৈ আছিল, ম'ম' খাওঁ বল, তাৰপিছত মই ক'লো আজি নবনাওঁ দে, কালি ৰবিবাৰ কালিলে বনাম দে।
অঁ, কালি চানডে কালি বনাব পাৰিবি ভিনদেও ঘৰত থাকিব নহয় ন'?
অঁ।
অঁ, তেতিয়াই বনাবি আৰু।
উম।
উম, উম।
তেতিয়াই বনাব লাগিব।
উম, উম, উম আজি বতৰটো পিছে ভালে, ইমান বেয়া কৰা নাই বতৰটো ন,।
অঁ, আজি ভালে ন' বতৰ ন'?
অঁ, বতৰটো ধুনীয়া আকৌ, সেই আৰু আমাৰ- তো আমাৰটো এইটো নহ, কোম্পানীত বহুত গৰম একদম বহুত গৰম। উম, যিমান দিন আৰু ভিতৰতটো অলপ হলেও গৰম ন?
অঁ, এনে কিন্তু, ইমান গৰম দিয়া নাই।
অঁ, মানে এতিয়া মই ঘৰৰ পৰা আহিলো ন' ইমান গৰম নাই, এই ইয়াতেটো আৰু গৰম পামেই ন'।
উম। উম, হয় দে।
অঁ, অঁ, তহঁতৰ ফালে কেনেকুৱা বতৰ?
বতৰটো আমাৰ ফালে সদায় বৰষুণে দিয়ে।
হয় নেকি? উম, আজিও দি আছে নেকি?
অ', আজিও দিয়ে আছে, সদায় দিয়ে আছে।
এ তোৰ ফালে চোন, বৰ মাত ওলাই আছে অ'।
কিয়? নেটৱৰ্কৰ কাৰণে নেকি, এতিয়া, পাই আছা?
নাই, নাই, এতিয়া পোৱা নাই দে, ক'।
অ'।
উম।
আমাৰ ফালে সদায় বৰষুণ দি আছে।
সেই আৰু অলপ চলপ বৰষুণ দি থাকলে ভাল লাগে। এনে কালি পিছবিলাকে দিছিলে, দিলেও কি সেই এক কে গৰম আৰু।
অ', বেছি, বৰষুণ মানে দিলে দিয়ে থাকিব লাগে, তাৰমানে তেনেকুৱা হৈ আছে। বৰষুণ দি আছে আৰু ৰ'দ দি আছে। বৰষুণ দি আছে আৰু ৰ'দ দি আছে। সেইকাৰণে গৰমতটো গুছা নাই আৰু। বেছিয়ে গৰম পাই আহিছে, হয় নে নহয়? তই পিছে, বজাৰ কৰিব কেতিয়া যাবি?
অ', বজাৰ কৰিব যাম ৰ', আমাৰ ই ছুটি ল'লেহে, তাৰমানে কালিও তাৰ ডিউটি টি আছে।
অ' তইচোন কৈছিলি কালি আহিব বুলি।
অ' আহিল হয় আকৌ বাইক লৈ অহা নাই না সি।
অ', অ'।
অ' বাইক লৈ নাহিলে আকৌ এই চীনা বাইদেউৰ বাবুটো যে সিও গৈছিলে মানে পৰহি থাকাকে। পৰহি থাকিল, আকৌ কালি থাকিল, আকৌ আজি সি বোলে ঘৰত আহে অ' তাৰপিছত বাই মানে ই লৈ আহিছে আৰু চকৰলৈকি লৈ বা ইয়াৰ লগতে বাছত লৈ আহিল আকৌ ইয়াক চকত নমাই দিছে বাবুক। চকৰপৰা আকৌ দেউতাকৰ লগত গলহি, উম। তাৰপাছত চবেই বাছতে যায় ন' অ' লগ কেইটাও চব বাছতে যায়, তাৰমানে য'ত জব কৰি আছে তাৰপৰা তাৰমানে বাছ দিছে আৰু।
অ', অ', অ'।
অ' তাকে বাছতে অহা যোৱা কৰে আৰু অ'।
অ' ভালেই হৈছে। হয়নে নহয়? কমচেকম তেলৰ খৰচটো বাছি আছে তাত।
নহয় বেছি পইচা নহয়, এনেতো ধৰ গোটেই মাহটো যদি সি নিজৰ বাইক খন লৈ যায় তেতিয়াহ'লে তিনি হাজাৰ টকা মানত তেল লাগে কাৰণ এক দিনত তাৰ এশ টকাকে তেল খায়ে বাইকে। এশ টকাকে হ'লে গোটেই মাহটো ত্ৰিশ দিনত তিনি হাজাৰতো যাবই ন'?
উম, উম, উম।
বেছি হৈ যায়। কিন্তু ইয়াতে বাছত আকৌ দুশ টকা দিলে হৈ যায়, দুশ নে তিনিশ টকা। আৰু যদি পাঁচশও দিব লাগে না তেতিয়াও লছ নাই মানে।
সেইটো কৈছোঁ মই লছ নাই, ভালে হৈছে তাৰ। দিব লাগে ৰ আৰু কাম কামটো বাৰু কষ্টই হওঁক, বেলেগ কিবা যদি পিছত পায়। তেতিয়া কৰি ল'লে হ'ল, বৰ্তমান এইটো ঠিকে আছে, কৰি থাকক।
অ' সেইটো। কৰি আছে যিহেতু কৰক আৰু, মই কৈছোঁ কষ্ট হ'লেও কৰা দিয়া। যিয়ে নহক আহা যোৱা
আচ্ছা, এতিয়া যদি কষ্ট নকৰে পিছত কৰিব নোৱাৰিব।
উম, নাই নাই কৰি আছে। কষ্ট আছে কামত, কামত কষ্ট হলেও সি কৈছে মই কৰিমে দে ভালে লাগছে। কৰি কেনে ইমান বেয়া লাগা নাইতো। অভ্যাস হৈ যাব ন' পাছত কৰোঁতে কৰোঁতে হয় নে নহয়?
উম, উম।
মানুহেইটো ন' অভ্যাস হৈ যায় দে আৰু চেলাৰিও ভালে আছে ন', পাছত চেলোৰীটো বঢ়াই দিব, তই তোৰ তাত বহুত মাত ওলাইছে।
হয় নেকি, এতিয়া?
এতিয়া নাই।
অ' বাহিৰত আহিছোঁ, ভিতৰত তাৰমানে অ' ফেনৰ শব্দ পাই থাকে চাগে।
উম, এতিয়াও ওলাই আছে।
এ, এতিয়াচোন মই বাহিৰত আছোঁ।
অ', অ', অ', অ'।
কি হ'ল শব্দ পায়ে আছে, নেটৱৰ্কৰ প্ৰব্লেম হ'ব পাৰে।
উ, উ, উ, উ, উ, উ। বাকী কি কৰি আছ এতিয়া, বাহিৰতে আছা?
অ' নাই এতিয়া বেলেগ ৰুমত আহিলোঁ। পূজা বাইদেওহতো আহিব ৰহ।
কেতিয়া?
তাই এতিয়া বুধবাৰ মানে আহি নেকি, এই তাৰমানে ভালকে কোৱা নাই বিছ তাৰিখৰ বিছ তাৰিখ
উম, উম, উম, অ', অ', অ'। হয় নেকি? অ' আহক দে বেছি বেচিদিনৰ কাৰণে নাহে নহয়, সিহঁতে দুদিন মানৰ কাৰণেহে আহিব আৰু।
নাজানো ৰঞ্জুক লৈ আহিব বুলি কৈছে।
এ, তাইক কিয় আনে আকৌ?
তাই বোলে ঘৰতে আছে, সিহঁতে অকলে আহিব নোৱাৰে, মাইনা আৰু তাই বাবুক নানে নহয়।
এ, হয় নেকি?
উ, এতিয়া আহি গলে তাই অলপ নাই ঘৰত আহিলে তাই হস্পিতেলত ডিউটি নাই, লগত বৰ্তমানে
কিয় আজিকালি জব বাদ দিলে নেকি তাতে?
মই গম নাপাও, মই ইমান সুধা নাই, জানাই না মই ইমান সুধা পেচা নকৰো। কোনে কি কৰি আছে কি কৰা নাই, কৰি থাকক যোনে যি কৰি আছে, খালি এইটো কৈছে যে ঘৰতে আছে তাইক লৈ যাম ৰ'। হেনেকে ক'লে, এই মই আৰু একো নকলো।
দে ৰ'।
আৰু নহয় আহিলে দেচোন ভালো লাগে, তাই ইমান কথা চ তা নকয় না।
উম, উম, উম।
আৰু মিলি যায়, সেনেকে মিলি থকা ছোৱালীৰ লগত থাকিও ভাল লাগে ন'? মোৰ লগতো দেখা নাই ধুনিয়াকে কথা পাতে, দে হ'ব দে বাইনা উঠছি দে।
অ', অ' দে, হ'ব দে অ'।